এয়া তোমাৰ ভাত পানী চাত পানী খালো খাই বৈ এনেই বহি আছো।
অ অ আচ্ছা আচ্ছা। বাকী খবৰ খাতি ভাল? অ এ ময়ো তোমাৰ সেই ভাত চাত খাই মেলি তোমাৰ এনেই পৰি আছো বিচনাতে। একো কাম বনো নাই এতিয়া কৰিবলৈ
তাকে
অ অ তাকে তুমি ভাত পানী খালা?
হয় হয় খালো খালো।
অ হেৰি নহয় খবৰ খাতি কোৱাচোন তোমাৰ
খবৰ খাতি ভালেই
অঁ অঁ এ মোৰ মানে খবৰটো তোমাৰ কি কবা আমাৰ খবৰ আচলতে ইমান ভাল নহয়। মানে তোমাৰ মানে তোমাৰ আমাৰ এইফালে মানে বানপানী হৈছে। তোমালোকৰ সেইফালে নাই হোৱা নেকি?
নাই আমাৰ এইফালে বানপানীতো হোৱা নাই বাৰু।
অ আম
মানে আমাৰ নদীৰ পৰা অলপমান দূৰত যে।
হয় হয়। তাকে আমাৰ এইফালে মানে তোমাৰ বানপানী আহিছে মানে ডাঙৰকে নহয় মানে, মানে অলপ হেৰিকে আহিছে সৰুকে আহিছে বাৰু। কিন্তু তোমাৰ বানপানী মানে তোমাৰ সেই ভিতৰে- চিতৰে পানী সোমাই আছে মানে।
বানপানী মানে এইটো বতৰত তোমাৰ কেতিয়াবা
এই তোমাৰ নদী নদী হেৰি হ'ল আকৌ খুটি ভাঙিলে আকৌ।
অ
আৰু তোমাৰ এ সেইটো তোমাৰ নদী সেৰি ভাঙিলা কাৰণে আহিছে বাৰু দেই। আকৌ মাজে মাজে তোমাৰ আমাৰ এইফালে তোমাৰ কৃত্ৰিম বানপানীও হয় নহয়। তোমাৰ মানে ঢেৰ কছে এতিয়া তোমাৰ ভাত চাত এতিয়া আমাৰ গেছতহে বনাই আছে মানে।
অ
অ তাকে এতিয়া কি ক'বা উপায় নাই এতিয়া তোমাৰ এই আমাৰ সেই সেইফালে তোমাৰ মামাৰ ঘৰৰ ছাইডে মানে তোমাৰ সেইফালে গোটেই নগৰ যে আমাৰতো এতিয়া গাঁৱেই বাৰু দেই সেইফালে যে তোমাৰ নগৰ যে তোমাৰ কি কৰে মানে এই তোমাৰ যৰ- তৰ তোমাৰ লেতেৰা বস্তুবোৰ আনি মেলি কি কৰে য'তে ত'তে পেলাই দিয়ে মানে আৰু তোমাৰ নগৰত তোমাৰ কি নগৰৰ কথা কি কি ক'বা আৰু তুমি নগৰত
তাকে হে।
অ।
নগৰৰ কথা নকবা আৰু।
নকবাই নকবাই মানে তোমাৰ তাত ভালকৈ উশাহো ল'ব নোৱাৰি সিমানে গলো আৰু। তোমাৰ ভাল উশাহ ল'বলৈ ভালকৈ মানে উশাহ ল'বলৈ গেছ নাই ভাল গেছ নাই।
চিন্তনীয় বিষয় একদম তাত নৱৰত বাস
হয় হয় হয় হয় তাকেইতো এয়া আ আচলতে সেই মানুহ বিলাকে কেনেকে বাস কৰে ইমান গোন্ধ লৈ লৈ? তুমি তাত তুমি ৰাস্তা দি পাৰ হ'ব নোৱাৰা গম পাইছা নাই ইমান গেলা গন্ধ।
নোৱাৰি নোৱাৰি হয়।
হয়। গতিকে সেইবিলাক আচলতে কাৰ কাৰ কাৰ কাৰণে হৈছে আমাৰ মানুহবিলাকৰ কাৰণেই হৈছে।
হয় হয়।
হয় নহয় মানুহ বিলাকে যদি তোমাৰ ইমান যদি ইমান যদি তাত আৱৰ্জনা নেপেলালেহেঁতেন তেনে কিন্তু সেই ইমান গেলা গোন্ধৰ নহ'লেহেঁতেন। আৰু তাত তোমাৰ আৱৰ্জনা সোপা দেখিছা নাই গোটেই দম খাই আছে কিন্তু এই তাৰ যে কাষতে যে ডাষ্টবিন বুলি লিখি থোৱা আছে এটা বস্তু
সেই বস্তুটো তেওঁলোকে
কিন্তু সেই বস্তুটো ইউজ নকৰে সিহঁতে হয় হয়। উ। অ' সেইটো আচলতে সেইটোতো বহুত এটা বেয়া কথা গ'ম পাইছ নাই। সেইটো ইউজ মি বুলি লিখি থোৱা আছে তাত। তাত মানে ব্যৱহাৰ কৰিবলৈও কোৱা হৈছে, তাত তোমাৰ ব্যৱহাৰ কৰিবলৈ কোৱা পাছতো আচলতে সেইটো ব ব্যয়ৱহাৰ কৰা নাই। গতিকে সেইটো আৰু কি? ক'ম আৰু, এতিয়া কি হয় হয় য'তে ত'তে তেনেকে মানে তোমাৰ কি হয় নগৰৰ নগৰত তো তোমাৰ ইমান বেছি জেগা নাথাকে হয় নহয়। তাৰ সময় তাৰ পৰা তোমাৰ পানী -চানী ওলাই যাবলৈ তোমাৰ যিখিনি পাইপ থাকে এই পাইপ খিনিতে আচলতে সেই মানুহ বিলাকে কি কৰে, মানুহ বিলাক আচলতে ইমানেই অ অশিক্ষিত ইমানেই অজ্ঞানী কি কৰে সেই সেই পাইপৰ জেগাত কি কৰে সেই লেতেৰা আৱৰ্জনাস সমূহ পেলাই দিয়ে। তাৰ ফলত কি হয় অ' তাৰ ফলত কি হয় তোমাৰ বৰষুণ দিয়াৰ লগে লগে সেই পানী খিনি কলৈকো ওলাই যাবলৈ একো বাট নাপায়।
ওলাই যাব নোৱাৰা হয় হয়
অ' তাৰ ফলতে আচলতে সেই কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।
নিশ্চয় হয়।
গ'ম পাইছা অ গতিকে তোমাৰ সেই তাৰ পৰা আচলতে পৰিত্ৰাণ পাবলৈ হ'লে কৃত্ৰিম বানপানীৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে প্ৰথম কথা আমি আৱৰ্জনাখিনি য'তে ত'তে পেলাবলৈ নহ'ব আমি তাত নিৰ্দিষ্ট কিছুমান জেগাতহে আচলতে সেই আৱৰ্জনা খিনি পেলাব লাগে য'তে ত'তে যাতে আমি আৱৰ্জনা খিনি নে নেপেলাওঁ। অ' আৰু তোমাৰ নগৰখনো তোমাৰ গাঁৱৰ নিচিনা নহয় হয় নহয় বোলে তোমাৰ গাঁৱত বোলে বহুত জেগা আছে গাঁৱত বহুত জেগা আছে। কিন্তু নগৰততো সেই গাঁৱৰ সমান জেগা নাই ঠাই নাই হয় নহয়। খুব ক'ম ঠাই আছে আৰু সেই খুব ক'ম ঠাইটো আমি যিমান পাৰো সিমান পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিব লাগে কিন্তু মা মানুহ বিলাকৰ জ্ঞানটো চোৱা, মানুহ বিলাকে আকৌ সেই সেইখিনি ঠাইকে আকৌ কিমান বেছি লেতেৰা কৰিব পাৰো আচলতে
হয় সেইটো চিন্তা হয়।
হয় গতিকে সেই তেনেকুৱা তেনেকুৱা কাৰণতে তোমাৰ আমাৰ অ অসমতে হওঁক গোটেই ভাৰততে হওঁক পানীৰ প্ৰকোপটো বৃদ্ধি পাইছে।
বৃদ্ধি পাইছে এতিয়া আমি চাবলৈ গ'লে, আমাৰ যোনখন গুৱাহাটী মহানগৰ আছে
হয় হয়।
কিন্তু কেতিয়াবা
হয়। অ এই তোমাৰ এই তোমাৰ কথাবিলাক শুনিব পৰা নাই গ'ম পাইছা নাই হেল্ল'
অ' এই তোমাৰ নেটৱৰ্কটো শ্ল' অলপ মানে ফাটি ফাটি আহিছে কিবা মাত।
হেল্ল'
অ'এতিয়া শুনিছো এতিয়া শুনিছো ক'ব পাৰা।
হয় হয় এতিয়া মানে আমি যদি চাওঁ, আমাৰ গুৱাহাটীৰ যোন খন মহানগৰ আছে এনেকুৱা এখন ডাঙৰ মহানগৰত আমি প্ৰতি বছৰে আমাৰ প্ৰায় প্ৰত্যেকটো বছৰতে আমি কৃত্ৰিম বানপানীৰ জৰিয়তে মানে কৃত্ৰিম বানপনীৰ কাৰণে প্ৰায় মানে নুন্যতম এজন হ'লেও মানুহৰ মৃত্যু হোৱা দেখা যায়।
মৃত্যু হয়, মৃত্যু হয় হয়
তাৰ এক নম্বৰ কাৰণটো হ'ল যোনবোৰ নলা নৰ্দমা থাকে। সেইবিলাকত মানে জাবৰ জোথাৰ পেলাই সেই ৰাস্তাটো যদি বন্ধই দিয়ে তেনেহ'লে সেই যোনখিনি ওলাই যাবলৈ জেগা নাইকিয়া হয়, বৰষুণৰ পানী খিনি। সেই কাৰণে মানে কি হয় কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আমাৰ জোনখন অ অসমৰ গেটৱে, অসমৰ গেটৱে বুলি কয় গুৱাহাটী মহানগৰ। তেনেকুৱা এখন জেগাত প্ৰতি বছৰে এনেকুৱা ঘৃণনীয় কাৰ্য আমি দেখিবলৈ পাওঁ।
নিশ্চয় নিশ্চয়। গতিকে সেইটো আচলতে আমাৰ বহুত বেয়া লগা দুখৰ বিষয় আচলতে।
হয় হয়।
হয় নহয় হয়। সেইটো আচলতে আমি ইমান যিহেতু এখন সেইখন এটা মহানগৰী হয় নহয়? সেইখন- এখন মহানগৰীত আচলতে এনেকুৱা কাণ্ড বিলাক হলে আচলতে কেনেকৈ কেনেকৈ হব হয় নহয়?
হয় হয় এইটো একদম ঘৃণনীয়-
হয়। হয় সেইটো আচলতে একদম সেইটো আচলতে লাজ পাবলগীয়া বিষয়, গম পাইছানে?
হয়।
এখন মহানগৰীত- কৃত্ৰিম বানপানী হৈছে তাকো মানুহৰ সেই মানে- বহুত অজ্ঞানী মানে আচলতে আমি অজ্ঞানী বুলিয়েই ক'ব লাগিব। সেই তেনেকুৱা ধৰণৰ কাৰ্যসূচী কৰা মানুহবিলাকক আচলতে আমি অজ্ঞানী বুলিয়ে ক'ব লাগিব।
অজ্ঞানী বুলিয়েই ক'ব লাগিব, হয়।
হয় হয়, আচলতে সেই অজ্ঞানীসকলৰ ফলতে আচলতে সেই কৃত্ৰিম বানপানী- সৃষ্টি হয়। আৰু তোমাৰ বানপানীটো তোমাৰ বহুত আচলতে- বানপানীৰ বহুত জোৰ আছে, গম পাইছা নাই? বহুত শক্তি আছে। তোমাৰ বান- অ বানপানী তোমাৰ ইমান শক্তি যে তোমাৰ অ- ইমান ডাঙৰ এটা ভে ভেটা তোমাৰ- এটা জোকাৰণিত তোমাৰ ভাঙি দিব পাৰে।
হয়।
এটা খুন্দাত ভাঙি দিব পাৰে। আৰু তোমাৰ সেই গৰা গৰাক- খোহনীয়া কথাটো তুমি গম পাইছাই। বানপানী মানে তোমাক- কি হয় সেই পানীয়ে তোমাৰ তোমাৰ যিমান যি পায় যিমান ভেতা পায়- সব নেওচি যাব পাৰে বানপানীয়ে, ইমান শক্তি। গতিকে আমি- অ আমি যাতে সেই বানপানী সমূহৰ পৰা বাছি- থাকিব পাৰোঁ হয় নে নহয়? তাৰ পৰা তাৰ- সেইকাৰণে আমি সকলো মানুহে আচলতে সচেতন হোৱাতো- জৰুৰী। আৰু তোমাৰ মানে- কি হয়? অঁ বানপানীটো আমাৰ মানুহৰ কাৰণেই হয়। আৰু তোমাৰ এতিয়া তোমাৰ সেই প্ৰকৃতি বিলাক সেইটোতো মই তোমাক ক'লোয়ে। সেই কৃত্ৰিম বানপানীৰ কথাটো কথা তুমি গম পালাই এতিয়া?
পালোৱে পালোৱে হয়। এতিয়া তুমি গৰাখহনীয়াৰ কথা কলা যে, এতিয়া যদি আমি গৰাখহনীয়াৰ কথা মন কৰো- তেতিয়া আমাৰ যোনখন- পৃথিৱীৰ ভিতৰত আটাইতকৈ যোনটো ডাঙৰ দ্বীপ আছিলে মাজুলী।
হয় হয় মাজুলী মাজুলী।
মাজুলীৰ এতিয়া মানে- প্ৰতি বছৰে অধিকাংশ মাটিয়ে মানে গৰা খহনীয়াৰ ফলত, মাজুলীৰ মাটি কমি কমি গৈ আছে।
গৈ আছে গৈ আছে হয়। নিশ্চয় নিশ্চয়
তাৰ একমাত্ৰ কাৰণ সেই বানপানীয়ে।
বানপানী, হয়তো এটা সময়ত তোমাৰ, গৈ গৈ সেই মাজুলীৰ দ্বীপটো আচলতে নোহোৱাও হৈ যাব পাৰে আমাৰ। মানচিত্ৰৰ পৰাই আচলতে নোহোৱা হৈ যাব পাৰে। গম পাইছা নাই। পানীৰ ইমান শক্তি। গতিকে আমি, যিহেতু, পানী তোমাৰ বানপানীয়ে হওক বা পানীয়ে হওক সেইটো আচলতে প্ৰকৃতিৰেই বস্তু। হয় নহয়। গতিকে আমি তাৰ তাক আচলতে আমি ভয় কৰিবই লাগিব।
লাগিব লাগিব।
হয়, আচলতে আমি প্ৰকৃতিৰ বিৰুদ্ধে আমিটো আমি যাব নোৱাৰো। কিন্তু, কিন্তু হ'লেও আমি সেই প্ৰকৃতি আচলতে ধ্বংস কৰাৰ, ফলতে আমাৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰাকৃতিক সমস্যাৰ সৃষ্টি, সৃষ্টি হৈছে।
সৃষ্টি হৈছে হয়।
অ, গতিকে তোমাৰ মানুহে যেতিয়া প্ৰকৃতিক ধ্বংস কৰিব। তেনেহলে, নিশ্চয় নিশ্চয় তোমাৰ সেই প্ৰকৃতিয়ও মানুহক ধ্বংস কৰিব।
ধ্বংস কৰিবই, হয়।
হয়, গতিকে আমি সেই প্ৰকৃতিক আচলতে, ৰক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগে। আমি যদি, আমি যেতিয়া প্ৰকৃতিক ৰক্ষা কৰিম তেতিয়া আচলতে আমাৰ, প্ৰকৃতিও আমাক ৰক্ষা কৰিব, এই কথাটো তুমি মন দিবা। সেই আচলতে সেই কথাটো মই যেতিয়া তোমাক কথা ক'লো, সেই কথাটো অৰ্থ কিন্তু, বহুত গম্ভীৰ। গম পাইছা নাই।
মই বুজি পাইছো কথাটো।
হয় হয়, গতিকে সেইটো কথা মানুহে আচলতে অকমান গুৰুত্ব দিব লাগিব। অ আচলতে আমি সেই, অঁ, প্ৰাকৃতিক বানপানীটো আমি ৰোধ কৰিবৰ বাবে আমি আমাৰ সেই, অ প্ৰাকৃতিক আচলতে প্ৰকৃতি বিৰোধী কাৰ্যকলত কলা, সেই কৰিবলে নহ'ব মানে।
নহ'ব হয়।
সেই প্ৰকৃতিটোক, আচলতে আমি সুৰক্ষা কৰিব লাগিব।
লাগিব লাগিব।
গম পাইছা নাই, গছ পুলি ৰোপন কৰিব লাগিব। বনাঞ্চলসমূহ ধ্বংস কৰাৰ পৰা, আমি ৰক্ষা কৰিব লাগিব।
হয় হয়।
গতিকে সেই তেনেকুৱা ধৰণৰ কাৰ্যসূচীয়ে আচলতে আমাৰ সেই, অহ প্ৰাক প্ৰাকৃতিক দুৰ্যোগ সমূহৰ পৰা আমাক উধাৰ কৰিব পাৰিব। গতিকে সেইখিয়ে তোমাৰ, তে আজি ইমান খিনি কথা পাতিলো প্ৰকৃতিৰ বিৰুদ্ধে, অহ প্ৰকৃতিৰ অ বিষয়ে, আচলতে তোমাৰ সৈতে কথা পাতি ভালো লাগিলে।
উম মোৰো বহুত ভাল লাগিলে তোমাৰ লগত কথা পাতি।
হয় হয়, তাকে তেতিয়া আজিলৈ ৰাখিছোঁ আৰু দিয়া।
অ অ, হ'ব দিয়া।
অঁ বাৰু।